অ' হয়
হয় আছো এই ঘৰৰ ওচৰতে অলপ বতাহ চতাহ মাৰি আছে মানে পুৰা ৰাস্তাত অলপমান মানে এনেই ৰ কিয় যে ঘূৰি ফুৰিছোঁ ইফালৰ পৰা চত ফটাই চত ফটাই।
তাকে তাকে গৰমো পৰিছে দিয়ক অলপমান মানে দিনটো আপুনি যদি দেখিলে কিমান ৰ'দ দিছে।
অলপমান নহয় মানে গৰমত ৰ'দটো অলপ বেছিয়ে হৈছে।
তাকে, তাকে, কিমান উত্তাপ বৃদ্ধি পাইছে আপুনিতো দেখিছেই আৰু এতিয়া বতৰটো অলপ মান ভাল কৰিছে মানে, ভাল কৰিছে মানে কিনো আৰু বৰষুণ দিব চাগে। ডাৱৰীয়া দেখিছো অলপমান, বতাহজাক মাৰি আছে ধুনীয়া ফিৰফিৰিয়া। সেইটো কাৰণে মইয়ো আপোনাৰ নিচিনাকে ৰাস্তাত ওলাই আহিছো, অলপ গাটো শীতল পৰে বুলি।
হয়, হয়, বহুত এটা ভাল পদক্ষেপ হাত লৈছে আপুনি আৰু অকমান মানে কি হয় এনেকে প্ৰতিক আহিলে বিলাক সলনি মানে অলপ এনেকৈ যিটো আমাৰ প্ৰাকৃতিক বতাহ বা এনেকুৱা ধৰণৰ কিছুমান চেঁচা বতাহ। এইবিলাক লোৱাটো আমাৰ কাৰণে স্বাস্থ্যৰ কাৰণে ম দৰকাৰী বুলি মই ভাবো আৰু দিনটো যিহেতু আমি দিনটো ঘৰৰ ভিতৰত এনেকে বৈদ্যুতিক বৈদ্যুতিক আহিলাৰ সহায় তাৰ মানে আমি থাকো। বা জিৰণি লও, কিন্তু যেতিয়া এজাতি বতাহৰ তলত আহো হয়তো আমি তাতকে বেছি অলপ নিজকে মুকলি বুলি অনুভৱ কৰো।
হয়, হয়, মানে সঁচা কথা ক'বলৈ গ'লে আপুনি এতিয়া যদি ভালদৰে চাই তেন্তে সেই যিবোৰ বৈদ্যুতিক আহিঁলাসমূহৰ পৰা আমি যিখন বতাহ লাভ কৰো। সেইকণ আমাৰ বাবে যথেষ্ট নহয়, আৰু যদিও যথেষ্ট হয় সেয়া অকনমানো মানে শীতল নহয়, যি আমাৰ এই প্ৰাকৃতিক ব। সেই বতাহৰ ফলত আমাৰ গাটো যি শীতল পেলাই সেই শীতল, সেই বৈদ্যুতিক আহিলাসমূহে পেলাব নোৱাৰে, বা সিহঁতৰ যিবোৰ মানে বতাহ হৈ মই ভাবো যে সেইবোৰ আমাৰ স্বাস্থ্যৰ বাবেও হানিকাৰক। অঁ, তাৰ ফলতো আমাৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হ'ব পাৰে, আপুনি কি ভাবে বাৰু?
হয়-হয়-হয়। আপুনি একদম পুৰা মানে বহুত ভাল কথা ক'লে, আৰু এই বিলাক মানে কি হয় আজিকালি যি আধুনিক যুগ, সেই আধুনিক যুগত আপোনাৰ এই এইবিলাকেই মানে মানুহৰ বাবে বহুত এটা মানে মানুহৰ সন্মান, গৌৰৱ কঢ়িয়াই তোলে আৰু যাৰ ঘৰতে মানে বেছি সম্পত্তি তিবা বেছি এনেকুৱা ধৰক, কিছুমান উন্নত মানৰ সা-সামগ্ৰী থাকে হয়তো তেখেতলোকক মানে বহুত উচ্চ বুলি ভবা হয়, কিন্তু আচলতে সেইবিলাকেই নহয়, মানুহৰ শৰীৰৰ কাৰণে হয়তো সেইবিলাকে বহুত অনিষ্টও কৰিব পাৰে। কিন্তু আমাৰ মানে আমি এতিয়া ধৰক দিনটোৰ কৰ্মব্যস্ততাৰ মাজত যেতিয়া ৰাতিও অকমান ৰাজপথলৈ ওলাই আহিছোঁ বা প্ৰাকৃতিক অকমান বতাহ গাত লাগিছে। আমাৰ মনটোৰ লগতে আমাৰ মাথাটো মানে আমাৰ মানসিকভাৱেও অলপ আমি সুস্থ অনুভৱ কৰিছো, বা আমাৰ শান্তি লাগিছে মনত।
হয়, হয়, আপুনি মানে কথাটো ঠিকেই কৈছে, তাকে আজিকালি মানে এই ল'ৰা ছোৱালী বোৰৰ উৎপাততো মানে বাহিৰত ৰাস্তাৰ ফালে অলপ উলাই অহাটো কঠিন হৈ পৰিছে। মানে আজিকালি ল'ৰা- ছোৱালীয়ে সেই যান-বাহন বোৰ যিহে জোৰত আপোনাৰ চলাই গতিকে অকলপ ভয়ে লাগে ৰাস্তাৰ ফালে খোজকাঢ়ি আহি বলে তাতে আমি অ', বয়সস্থ মানুহ যিহেতু গতিকে অলপ অসুবিধা হয় আমাৰ পক্ষে। এতিয়া আৰু এটা ভয় আকৌ মনত সোমাই আছে যে, এই ধন কি বৰুৱা নামৰ এজন এই যুৱক তেওঁ আকৌ বোলে কিবা আমাৰ লগত শত্ৰুতা আছে, ব্যক্তিগত শত্ৰুতা আছে। এতিয়া তেওঁ আকৌ মোক সেই বাৰ্তালাপ কৰিলে অলপ সময় আগতে কৈছে বোলে এই মোক হেনো সেই মাৰপিত কৰে। সেইবোৰনো বাৰু কোৱা কথা নেকি এই বয়সস্থ মানুহজনক, সেই বোৰতো বেয়া কথা, তাত তে আকৌ সেই মাদক দ্ৰব্য, মাদক দ্ৰব্য সেৱন কৰিবলৈ যোৱা বুলি গ'ম পাইছো তেওঁ। তাকে অলপ ভয়ে ভয়ে ৰাস্তাৰ ফালে ওলাই আহিছো। যদিহে আকৌ সেই মানুহ দক দ্ৰব্য ভাত সেৱন কৰাৰ পিছত নিজকে আকৌ হেৰি কৰিব নোৱাৰে নহয়, নিয়ন্ত্ৰণ কৰিব নোৱাৰে নহয় আজিকালি লৰা ছোৱালীয়ে। তাকে ভয়ে ভয়ে বাহিৰলে ওলাই আহিছো আকৌ আহি পেলাই যদি আকৌ কিবা উৎভন ডালি কৰে আমিতো বয়সস্থ মানুহ আমিতো একো কৰিব নোৱাৰো। সেইয়ে আৰু।
হয় হয় হয় আৰু আজিকালি মানে কি হৈছে এনেকে সঙৰা বিপনী বিলাকতো মানে এনেকে সৰু ডাঙৰ বাছ বিচাৰ নাই, যোনে বিচাৰি যায় তাকে সুৰা প্ৰদান কৰে বা সুদা বিক্ৰী কৰে। ঐ এইবিলাক মানে কোনো মানে আমাৰ সামাজিক মাধ্যমত সামাজিক মানে সমাজৰ মাজত এইবিলাক কোনো ভাল পদক্ষেপ লোৱা নাই, কিয়নো এতিয়া দেখিবলৈ পাইছে আমাৰ এই মেথাউৰি মানে আমাৰ এই মৰমি ছে মৰমিৰ যিখন বজাৰ মৰমি বজাৰতো মানে এনেকুৱা ধৰণৰ এখন এ দেখিছে আমাৰ গগন গগনে আমাৰ মানে সুৰাৰ বিপণী প্ৰতিষ্ঠা কৰিছে আৰু তেখেতে মানে সৰু ডাঙৰ কোনো মানে বাছ বিচাৰ নকৰাকৈ যোনে বিচাৰি গৈছে তাকে কেইটামান টকাৰ মূল্যৰ বিনিময়ত মানে তেখেতে প্ৰদান কৰিছে আৰু এই ধনন্তী বৰুৱা নামৰ ব্যক্তিজনেও মানে তেনেকে অলপ সুৰা যেতিয়াই সুৰা গ্ৰহণ কৰে বা সুৰাক সেৱন কৰে তাৰ পিছতে অলপ মানে মানুহজন পৃথক হৈ পৰে নি নিজৰ এই যোনজন আচল ৰোগ সেই আচল ৰোগটোপাৰ হয়তো তেখেত আহ সনি হৈ যায় আৰু এনেকে সাধাৰণ বা ধৰক কাৰোবাৰ ওপৰত যেনিবা কিবা ক্ষুভ আছে তেখেতক মানে অনষ্ট কৰিবলৈ চেষ্টা কৰে
হয় হয় মানে এনেধৰণৰ সুৰাৰ বিপনি সমূহেও সমাজত বহুত মানে ঋণাত্মক প্ৰভাৱ দেখিবলৈ পোৱা গৈছে বৰ্তমান সময়ত এতিয়া আপুনি যিখন বিপনীৰ কথা কলে সুৰাৰ বিপনী সেই বিপণীখনেও সমাজখনত এটা বহুত ঋণাত্মক প্ৰভাৱ পেলাই আছে কাৰণ আমি যদি ভালদৰে চালি জাৰি চাওঁ কথাখিনি তেন্তে আমি বুজি পাম যে মানুহ এখন মানে আমি সমাজত বাস কৰো আমি মানুহ সামাজিক প্ৰাণী গতিকে আমি যিহেতু সমাজ এখনত বাস কৰোঁ আমাৰ সমাজত বাস কৰিবলৈ জীৱন নিৰ্বাহ কৰিবলৈ কিছুমান নীতি নিয়ম থাকে সেই নীতি নিয়মসমূহ যদি আমি পালন নকৰোঁ তেতিয়া সমাজত বাস কৰা আন আন লোকসকলৰ বাবে অলপমান অসুবিধাৰ সৃষ্টি হয় এতিয়া আপুনি যে ক'লে যে সৰু সৰু ল'ৰা ছোৱালী সমূহকো সুৰা বি বিক্ৰী কৰিছে মই ভাবো সেইটো অতি বেয়া কাম কৰিছে কাৰণ দুই টকা চাৰি টকাৰ কাৰণে এজন ব্য়ক্তি তিয়ে যেতিয়া সৰু ল'ৰা এটাৰ হাতত সুৰাৰ বটল এটা তেওঁ হাতত তুলি দিয়ে সেয়া সমাজৰ কাৰণে অতি মাৰাত্মক ভুল কৰা বুলি মই ভাবো কাৰণ আপুনি যদি চাই সৰু ল'ৰা ছোৱালীয়ে যদি এতিয়াৰ পৰা এনেসমূহ বস্তু সেৱন কৰে তেন্তে তেওঁলোকৰ ভৱিষ্যত অন্ধকাৰ
হয় হয় আপুনি বহুত ভাল কথা কৈছে আৰু যিহেতু আমাৰ নৱপ্ৰজন্মৰ যোনবিলাক মানে শিশু বা আহ কিশোৰী সেইবোৰ মানে বহুত মানে আমাতকে বহুত উন্নত মানে দিশ কিছুমান বা উম বহুত বেয়া দিশ কিছুমান তেওঁলোকে গতি কৰিছে আৰু হয়তো তেনেকুৱা শিশুবিলাকৰ পৰিয়াল বা ঘৰৰ মাক বাপেকেও বা অভিভাৱকসকলেও মানে তেখেতৰ বিৰুদ্ধে মানে তেখেতৰ মানে ভাল বেয়া বা কত কি কৰি ফুৰে সেইবোৰ খবৰ ৰখাটো উচিত আৰু সেই ল'ৰাটোৱে সেই সুৰা বিপনীখনলৈ সুৰা বিচ ৰি যাবলগীয়া হ'ল কিয় কাৰণ তেখেতৰ ঘৰত মানে উ অভিভাৱকেই হওক বা মাক বাপেকেই হওক মানে তেওঁক শাসন ধৰি পৰা হয় পৰা হোৱা নাই বা তেখেতক মানে বা নিজৰ অধীনত ৰাখিব পৰা নাই হয়তো তেনেকুৱা কাৰণো হ'ব পাৰে আৰু এইবিলাকত মানে সুৰা বিপনী বা যোনজনে সুৰা বিক্ৰী কৰে তেখেতকো আমি দুষী লাভ নাই কিয়নো ঘৰত উম যেতিয়া মানুহে শাসন কৰিব নোৱাই হয়তো তেখেতে কি বুলিনো বিচাৰি যোৱা বস্তুটো নিদিয়াকে থাকিব
হয় আচলতে মানে আমি ঘৰৰ পৰাই আমাৰ শিশু সকলক মানে শাসন কৰাতটো অধিক প্ৰয়োজনীয় কথা যদিহে আমি শাসন নক সৰু তেতিয়া পিছত বহুতো অসুবিধাৰ সৃষ্টি হয়, যদি এবাৰ হাতৰ পৰা নিজৰ সন তানটো উলাই যায়। তেন্তে আপুনি আকৌ পুনৰবাৰ সেই সন্তানটোক নিজৰ অধীনলৈ আনিব কেতিয়াও নোৱাৰে। কাৰণ আপুনি যদি অসমীয়াত এষাৰ কথা আছে যে কুমলীয়া বাঁহ যদি আপুনি ভাজ দিয়ে আপুনি যেনেদৰে কুমলীয়া বাঁহ ভাঁজ দিব তেনেদৰে কুমলীয়া বাঁহে ভাঁজ লয়। কিন্তু আপুনি যদি বুঢ়া বাহঁ এজোপা আপুনি ভাঁজ দিবলৈ চেষ্টা কৰে তেতিয়া সেই বাঁহজোপা ভাগি থকা দেখা যায়। গতিকে মই ভাবোঁ শিশুসকলকো সৰুৰে পৰাই যদি আমি মাক বাপেকে শাসন কৰো ভালদৰে তেন্তে তেওঁলোকো এক সৎ পথত গতি কৰিব। লগতে আমাৰ খাদ্যাভ্যাস সমূহো মানে অলপ শুধৰোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে কাৰণ বৰ্তমান যিসমূহ বজাৰত ওলোৱা পাচলি সেইসমূহ ঔ মানে ঔষধ ব্যৱহাৰ কৰি এনে এ ঔষধ ব্যৱহাৰ কৰি যিহেতু উৎপন্ন কৰা হয় গতিকে সেইসমূহ খালেও আমাৰ স্বাস্থ্যৰ বাবে অতি হানিকাৰক।
হয়নে
মই ভাবো যে আমি আমাৰ খাদ্যাভ্যাসো অলপ সলনি কৰা উচিত।
হয় হয় আপুনি বহুত ডাঙৰ কথা ক'লে আৰু মানে কি নহয় কি নহওক মানে সৰুৰ পৰা মানে যিকি নহওক অলপ সৰু ল'ৰা ছোৱালীক মানে অলপ সাধাৰণ জ্ঞান যিটো আমাৰ সামাজিক মাধ্যমত চলি থকা সমাজৰ মাজত চলি থকা যিবোৰ মানে প্ৰথা বা যিবোৰ নিয়ম নীতি সেইবোৰ হ য়টো মানি চলাটো আতিকে দৰকাৰী যিহেতু সিহঁতক মাক বাপেকৰ যদি স্বভাৱ ভাল হয় বা চৰি ত্ৰ ভাল হয় তেতিয়াহলে ল'ৰা ছোৱালী স্বভাৱ চৰিত্ৰ তেনেকোৱা ভালেই হ'ব। আৰু মাক বাপেকৰ দায়িত্ব হয়তো সৰু ল'ৰা ছোৱালীকেইটাক কেনেকে ৰখা বা কেনেকোৱা কি জ্ঞান দিয়া আৰু যদি শাসন নকৰাকে থাকে হয়তো যদি আমি ল'ৰা ছোৱালী হালে যদি একো বুজি নাপায় তেতিয়া হ'লে মাৰপিত মাৰপিত কৰক হয়তো সিহঁতক মা মাৰি দিয়ক বা প্ৰহাৰ কৰক প্ৰহাৰ কৰি তেখেতক বুজও ভালকে যে সেনেকোৱা কাম আৰু দ্বিতীয় দিন তই কৰিব নোৱাৰ বা নকৰিবি এইবিলাক তোৰ কাৰণে বহুত বেয়া কথা। আৰু তেতিয়া হয় টো ল'ৰা ছোৱালী হালে বুজি পাব যেতিয়া মৰমত মৰমত মানে যেতিয়া ল'ৰা ছোৱালীক কয় যে মূৰৰ ওপৰত উঠাই ৰখা বুলি হয়তো তেনেকোৱা কিছুমান কাৰ্য্য কৰিলে হয়তো লৰাটোৱে হয়তো চল পাব মাহঁতে মোক একো নকৰে বা দেউতাই মোক একো নকৰে হেৰি মই যদি ইয়াতকৈও কিবা এটা কৰো তেতিয়াও মোক একো নকৰিব চাগে সেইবুলি হয়তো কৰিবলৈ সাহস পায় বা কৰে তেখেতলোকে। সেইকাৰণে হয়তো ইয়াত ভুলতো আচলতে শিশুসকলৰ নহয় মাক বাপেকৰ ভুল। তেখেতলোকে বুজাব লাগে মানে নিজৰ শিশুটি যিহেতু ভৱিষ্যতৰ কথা আছে ভৱিষ্যতলৈ যিহেতু তেখেতলোকে নিজৰ কাৰ্যক কৰ্ম কৰি নিজৰ পৰিয়াল পোহপাল দিব লাগিব সেইকাৰণে সেইটো মাক বাপেকৰ ভূমিকা। সেইটো শিশুজনক দুখ দি লাভ নাই যিহেতু তেখেতে হয়তো সিমানতোহঁত জ্ঞান মানে অৰ্জন কৰিব নোৱাৰে নিজেই।
হয় হয় মানে মই আপোনাৰ সকলো কথাতে একমত যদিও আপোনাৰ মই একমত হ'ব নোৱাৰিম। আপুনি যে কলে যে মাক বাপেকৰ চৰিত্ৰ ভাল হলে ল'ৰা ছোৱালীৰো চৰিত্ৰ ভাল হ'ব বুলি মই সেই বাক্যশাৰীত অকনমানো এক ম ধুব নোৱাৰিম কাৰণ আপুনি যদি সাম্প্ৰতিক সময়ত ভালদৰে চাই তেতিয়া গম পাব যে এজন চোৰৰ ল'ৰা যে চোৰ হ'ব তেনেকুৱা কোনো কথা নাই। এজন চোৰৰ ল'ৰা আই-পি-এছ বা আই-এ-এছ বিষয়াও হ'ব পাৰে। আপুনি বাতৰিসমূহত বৰ্তমান সময়ত দেখিবলৈ পাইছে চাগে বাতৰিত। যে আমুকত আজি এজন ৰিক্সাৱালা ৰিক্সা চালকৰ ল'ৰাই নিজকে আই এ এছ বিষয়া বুলি জগতৰ ওচৰত পৰিচয় দিলে। কাইলৈ যদি আপুনি বাতৰি চাই তেতিয়া তেনেধৰণে নিউজসমূহ বা বাতৰি সমূহ আপুনি দেখিবলৈ পাব যে এজন ঠেলা চালকৰ ল'ৰা আই এ এছ বিষয়া হ'ল, আই পি এছ বিষয়া হল। গতিকে মই ভাবো যে সেইসমূহ এজন মাক বাপেকে যদি সৰুৰে পৰা তেওঁলোকক ভালদৰে সৎ পথেৰে পৰিচালিত কৰে তেতিয়াহলে ল'ৰা ছোৱালী সমূহো মানে নিজৰ এক সৎ পথত সংগতি কৰিব আৰু তেওঁলোকো এখন সমাজৰ বাবে এখন মানে সৎ পথত গতি কৰি এখন সমাজৰ বাবে এক জ্বলন্ত উদাহৰণ হৈ পৰিব বুলি মই ভাবো।
হয় হয় আৰু দেখা মতে মানে যিবোৰ মানে ধৰক আপোনাৰ ঘৰত যিকোনো ধৰক ল'ৰা ছোৱালী সৰুৰ পৰাই অভাৱ নিদিয়ে বা যি ল'ৰা ছোৱালী যি বিচাৰে তাকে হয়তো যোগান ধৰে প্ৰতিটো সময়তে, তেনেকুৱা ঘৰৰ ল'ৰা ছোৱালীবিলাক অলপ মানে বেয়া দিশত গতি কৰাটো বেছিকৈ দেখা যায়। আৰু যোনবোৰ মানে ঘৰৰ ধৰক আপোনাৰ দৰিদ্ৰ ঘৰৰ ল'ৰা ছোৱালী হয়, বা ৰিক্সা চালক বা ঠেলা চালক বা এনেকুৱা ধৰণৰ কিছুমান ঘৰৰ ল'ৰা ছালী বিলাক মানে যিটো হয় অভাৱত ডাঙৰ হয় আৰু অভাৱত ডাঙৰ হোৱাৰ কাৰণে তেখেতলোকৰ চিন্তাধাৰা এনেকুৱা হয় যে দেউতাৰ দিনত হয়তো দেউতাই মোক এনেকে অভাৱত ৰাখি পেলাই ডাঙৰ কৰিলে, কিন্তু মই দেউতাহঁতক যিটো শেষ পৰ্যায় হয় বা যিটো মৰাৰ সময় হয় সেই সময়-সময়কত হয়তো তেখেতলোকক সেই সময়লৈকে হয়তো তেখেতলোকক মই ভালকৈ আনন্দত, ফূৰ্তিত শেষ নিশ্বাস ত্যাগ কৰিবলৈ দিম হয়তো তেনেকুৱা কিছুমান ধাৰণা লৈ হয়তো তেখেতলোকে জীৱনত মানে কষ্ট কৰি নিজৰ সফলতাৰ চিৰিত মানে বগাব বিচাৰে কিন্তু এই দুখীয়া মানে যোনবিলাক ধনী ঘৰৰ ল'ৰা ছোৱালী হয় সেইবিলাকে হয়তো ভাবে যে, দেউতাহঁতৰ মা দেউতাহঁতৰ ইমান টকা পইচা আছে বা সা সম্পত্তি আছে আমাৰ মৰালৈকে কোনো অসুবিধা নহ'ব আমি নিজৰ মা দেউতাৰ পইচাত খাই বৈ মানে থাকিব পাৰিম নিখনন্দেহে। সেই বুলি হয়তো কিছুমান চিন্তাধাৰা লৈ পেলাই হয়তো এনেকুৱা ভাদ তাৰানে ভাগ বিভাগ আহে মানে মাজত।
হয়, হয় মানে অ' সচা পথত আপুনি যদি ক'বলৈ যায় আপুনি আপোনাৰ কথাত মই একমত কাৰণ আপুনি যদি চাই যে এজন দুখীয়া